কি খবৰ?
এইটো ক'ত আছা?
এ এপাক ওলাইছো ৰ ৰাস্তা ফালে গৰমত।
অ' গৰমটো বহুত মাৰিছে ন তোমালোকৰ ফালে?
উম, তহঁতৰ কি ৰ'দ দিয়া নাই নেকি তহঁতৰ ফালে? অ' আজি ক'ৰবাত ক'বালে গৈছিলি নেকি আজি?
নাই, নাই তোমাৰ এই এই এইটো যোৱাই নাই ঘৰতে আছো বাৰু আজি।
অঁ। এন এন চি চি যোৱা নাছিলি?
নাই, নাই আজি নগ'লো।
অ' বাকী তহঁতৰ লগত এন চি চি কোনে কোনে লৈছে?
ৰন, মই আৰু এইহে, এইও আজি নাই যোৱা।
অঁ তহঁতৰ কি সদায় নগ'লেও হয় নেকি?
সদায় নগ'লেও হ'ল এতিয়া মানে তোমাৰ এই এনমেণ্ট হোৱা নাই যে
অ'
এনমেণ্ট নোহোৱালৈকে মানে সদায় যাব লাগিব তাৰ পাছৰ পৰা মানে কমাই কমাই গ'লেও হ'ল আৰু খালো খালো খালো তুমি
খালো দে ঘৰত কি কৰি আছে ঘৰৰ মানুহে ঘৰৰ মানুহে কি কৰি আছে
ঘৰৰ মানুহে তোমাৰ এয়া এইটো ভাত বনাব গৈছে
অ'
আজি বোলে আকৌ লাটুবা হতঁৰ ঘৰলে মাতিছে অ' গাঁৱৰ পোৱালি কেইটা বোলে এই মাতিছে বোলে কাইলে কিবা লাগি কৰি দিয়াৰ কাৰণে
অ' অ' হেৰি এইটো কি মা মা কামৰ পৰা আহিলে
আহিলে আহিলে আহিলে চাৰিটা আজি তোমাৰ এই পুৰিহে আনিছে পুৰি বেয়া পাওঁ গেছ মাৰে যে
বাহ তই মানে সদায় দি থাক আৰু ন
এই পুৰিগাল কোনে খায়
হে
এই পুৰিগাল কোনে খায় সদায় খাওঁ মানে তোমাৰ এয়া চলে আৰু
মাংস অনা নাই নেকি এইকেইদিন
আজি নাই নাই এই তোমাৰ কেতিয়া একে পৰহিয়ে খোৱা নেকি পৰহিৱে অ উম
মই আজি মাছে মাছে আনিছো ৰ আজি মাছ আনিছো ৰ মাছেদিয়ে খাব লাগিব
আজি আজি আজি আজি তোমাৰ ভাল হ'ব ন
উম আজি মাছ আনিছো মাছৰ দি খাম ৰ
কাইলে কাইলে মাহ এ গাহৰি অকন লৈ আহিবা
নাখাওঁ নাখাওঁ খাওঁ মাজে মাজে খাওঁ ইমান নহয়
তই ঘৰলে নান নেকি
ঘৰলৈ নানো
অ' তই মানে খালে বাহিৰতে খোৱা আৰু
উম
আমাও নানে বাও গ'ল গ'ল গ'ল
কি ডিউটি চলি আছে নাইট নে ইভিনিং
আজি প্ৰায় তোমাৰ মৰ্ণিঙো মাৰিছে ইভিনিঙো মাৰিছে মানে
কিয় ডাবুল মাৰিছ যে ছুটি লৈছিলি নেকি
ছুটি নহয় তোমাৰ এয়া নহয় অ' এই এইটো লগৰ জনী মানে ক'ৰবালৈ যায় বাৰ মানে তাইৰ ডিউটিটো কৰি দিছে তেতিয়া মানে কেতিয়াবা বা ধৰি লোৱা ঘৰলৈ আহিব লগা হ'লে তেত তেতিয়া মানে তাই ডিউটিটো কৰি দিব পাৰিব
অ' মানে মিলাই মিলি কৰিছে আৰু দুইটা
মিলাই মেলি কৰিছে
অ' তাতে মানে তেনেকে মিলাব পাৰি মানে
তেনেকে পাৰি তেনেকে পাৰি তেনেকে পাৰি মানে ধৰি ল‌‌ মানে ভাল হয় আৰু
অ'
বাৰু মানে এদিনৰ কষ্ট হ'ব তাৰ পিছত আকৌ মিলি যাব
অ ফুৰিব ফুৰিব যোৱা নাই?
ফুৰিব তোমাৰ যোৱা কথা ভাবি আছো এইকেইদিনতে। তোমাৰ এইটো এই লগৰ কেইটাৰ লগত তোমাৰ ক'ত ক'বাত যায় ক'ত যায় নাজানো এই গুটেই কেইটা আমাৰ গাঁৱৰ
অ মানে গোটেইখিনি একেলগে যাবি আৰু।
একেলগে যাম মানে তোমাৰ একেলগে মানে এই সাতটা-ছটা পোৱালি আৰু।
তহঁতে যোৱা বছৰ গৈছিলি নেকি ন কবালে।
দৈ মু ভালোকোং গৈছিলো।
ভালকং নে কিবা এইফালে গৈছিলি নেকি নামটো কি ভৰিকুণ্ডফালে গৈছিলি নেকি তহঁতৰবোলে আহোতে এক্সিডেণ‌ হৈছিলে।
মোৰে হৈছিলে আকৌ।
কেনেকৈ পৰিলি?
এ তোমাৰ জানো গাড়ীখন বেকা‌ হৈ গ'ল পৰি গ'লো।
কেনেকে বেকা হৈ যাব পাৰে আকৌ গাড়ী নিজে নিজে।
এই মানে আমি অটপালিকে চলাই আহিছিলো তোমাৰ।
অ উৎপাত মানে।
উৎপাত মানে উৎপাত মই কৰা নাছিলো এই গুটিয়ে কৰিছিলে।
অ তাইন তেলতো বেছিয়ে ন অকমান।
সি তোমাৰ মানে গাড়ীখন স্পীড চলালে।
অ।
তাৰ পিছত আকৌ মোৰো বাঢ়ি গ'ল সৰুকে পাছফালৰ পৰা মোক যৌছ দি আছে, এই দবা-দবা-দবা-দবা। ময়ো দবাই দিলো আৰু তাৰপিছত স্পীড ব্ৰেকাৰ মানে তোমাৰ চাইডৰ ৰাস্ত কমা থাকে মানে ডাইৰেক্ট শ্বৰ্টকাট লৈ আগতে ওলাব পাৰি, ময়ো একে ৰেছ খেলা নিচিনা ডাইৰেক্ট আগতে ওলাই গ'লো।
এ‌‌ বা মজা।
তাৰপিছত মানে উঠিবও নোৱাৰিলো, উঠোতে মানে ডাইৰেক্ট এই উঠোন তেই চকাটো বেকা হৈ গ'ল ডাইক চুঁচৈ গ'লগৈ।
পৰি গলি, অ এইয়া আজি অ
গৌৰবে তোমাৰ হাতে দিয়ে ৰখাব চিছে ৰাস্তাটোত।
হাতেদি ৰখাব চাইছে সি।
হাতে দিয়ে সেইকাৰণে তাৰ হাত গোটেই চেলখাই আছিলে।
অ সি-সি-সি আজিকালি ক'ত থাকে ঐ?
সি ঢেকীয়া জুলিত জোঠাইক ঘৰত। অ এই তোমাৰ কলেজত তোমাৰ এই এই তাতে তোমাৰ এলকিটিত পালে যে
অ সি তাত পঢ়ি আছে মানে।
তাত পঢ়ি আছে অ, তোমাৰ তাৰ পা মানে অহা যোৱা কৰি ভাল আও আকৌ যে
সিহঁতে এই এ এই সিহঁতে মাজতে কিবা এখন কি চিৰিয়েল বনাইছে ছিল নেকি মোবাইলৰ চিজ এখন।
চৰ্ট ফ্লিম
কোন, শ্বৰ্ট ফিল্ম কোন কোন আছিলে তাত?
তাত তোমাৰ এই মিন্ময় আছিলে, গুটি আছিল এ কঐ এটো মৃন্ময় সৌৰভ আকৌ এইটো পিঠাখোৱা লোৱাকেইটা মান আও। বিতুপনটো আছে।
সৌৰভ কি মেইন এক্টৰ আছিল নেকি
অ সৌৰভ মেইন এ অ আকৌ এই বেদান্ত দাৰ তোমাৰ এই জি এফ জনী তাই তোমাৰ হিৰইন
অ' বাহ বেলেগ আৰু
বেলেগ মানে
বা মাজতে মানে চাইছোঁ মানে মাহতে সিহঁতৰ ফেচবুকত ফে ফেচবুকত মানে ইমানেই মানে কাটি কাটি দি আছিলে ৰিলচ মানে গান লগাই লগাই মানে তাপা এদিন কোনোবা এটা লিংক দিছিলে মোক হেৰি দিলে ভাগিনে দিছিলে
অঁ
তাৰপিছত কি কৈছে চোৱাচোন চোৱা চাই চাই হাঁহিবা তাৰপিছত সিয়ে মই বহি চাই আছোঁ এনেকুৱা হাঁহি উঠিছে নহয়
এ হে
বা কি এক্টিং একেবাৰে ইহঁতৰ
এই বাহ সিহঁতে তোমাৰ যি এক্টিং কৰে মানে তোমাৰ সৌৰবক দেখিলে যে আও হাঁহি উঠে এতিয়া বৰষুণৰ চৰ্ট এটা লয় বৰষুণত তোমাৰ বচাব যায় অ মই যে চাই চাই কতৰ হাঁহিছো তাক
মই মই পোৱা নাই লিংকটো হা মই ভাগি ভাগিনে কৈছে এই কপিল দা হেৰি চোৱা চোৱা হিনা বোলে
সি সি
সেইতা আছে চোৱাহি না তাৰপিছত চালো আৰু সি মোৰ লিংক দি দিছে হোৱাটছআপত তাৰপিছত চালোঁ বা তই মানে হাঁহি ৰখাব নোৱাৰ আৰু তাত
নাই ময়ো চাইছো মই আধা চাইছো গোটেইখন চোৱা নাই মানে যিমান কণ চাইছো মই গোটেইখন হাঁহিছো মানে পুৰা থাকিব পৰা নাই
চালো মানে হাঁহি হাঁহি দুইোটাই মানে অৱস্থা ত নাই আৰু আধা ঘণ্টামান আছিলে বোলা এই চৰ্ট ফিল্মখন
ভাগিনীয়ে মানে চবকে তোমাৰ শ্বেয়াৰ কৰি আছে চবই চাই চাই হাঁহিবলৈ
অ ভাগিনীয়েকে আমাৰ ঘৰলে আহিছে আহি পেলাই আহি পেলাই একে মোক কৈছে এই চোৱা চোৱা চোৱা বস্তু এটা আছে বোলে তাৰপৰা দিছে আৰু দুইটাই একে বিচনাতে বহি এনেকোৱা হাঁহি উঠিছে নহয়
মানে চাই চাই মানে তোমাৰ মাজে মাজে অকমান মানে ডাইলগ খিনি ভাল লাগিছিল বাকী তোমাৰ যোনবিলাক তোমাৰ এক্টিং কৰে তোমাৰ এয়া কিবা লাভ লাভ লাভৰ শ্বৰ্ট কিটামান লয় কিবা কিবি আকৌ সেই তিনদিন মানে বহুত হাঁহি উঠিছে হয়নে
উম উম একেবাৰে তে মানে মিলাই নাই সিহঁতৰ মুখৰ চকলৰ লগত ডাইলগ নিমিলে
ডাইলগ নিমিলে অ আকৌ তোমাৰ পূৰ্ণিমহে পুৰ্ণিমক চিনি পোৱা সিয়ে মেইন ডাইৰেক্টৰ
সি মানে সেই চাগে একে গোটেইখিনি চাগে সিয়ে কৰিছে মিউজিক চিউজিক চাগে বা
ক'বই নালাগে সিহঁতক মানে কোনে পাই মানে সি এই টো দেইলী বজাৰ পোৱালি যে বহুত উস্তাদি বা তোমাৰ মানে সি তোমাৰ সিহঁতৰ মানে ফিল্মখন তোমাৰ কিমান কৰুৰ মানুহে চোৱা নিচিনাকে এক্টিং কৰে।
অ- অ, একেবাৰে কিন্তু হাজাৰ- হাজাৰ
অ, নাযায়- নাযায়- নাযায়- নাযায় ন, শতে থাকে। নাই শহতে থাকে বাৰু, শটা থাকে আৰু।
হাজাৰে নাযায়। কোনোবাতো ওৱান কে টু কে লাগে আৰু।
টু কে লাগে আৰু। তোমাৰ এই ভি- ভিউৱাৰচ তোমাৰ মানে লাইকো নাপায়। তোমাৰ এই যাৰ তাক কলা কৰি পেলাই মানে, তেতিয়া লাইক কেইটা আনে আৰু। এনেইতো তোমাৰ তেনেকোৱা নাহেই। মই জনা মতে মই চাইছিলোতো
অ।
এ চাওঁতে মই গম পাইছো ন, নতংকি- নতংকি বা
এ ভাগিনে- ভাগিনে- ভাগিনে এতিয়া কি কি কৰি আছে অ, ভাগিনে।
সি এতিয়া এই তাৰ বোলে দেওবাৰে ডি এল এড এক্সাজাম আছে।
সি ডি এল এড দিব নেকি এইবাৰ?
উম, দিব যায়।
বা তাৰ মূৰত- মূৰত আকৌ এইটো কেতিয়া সোমাল আকৌ ডি এল এডৰ।
নহয়- নহয় তাৰ মানে এইটো তোমাৰ অকমান আগৰ পৰাই তোমাৰ এই ধৰি আছে মাথাতো। সি তোমাৰ মাছ তোৰ হ'বলে উম, তোমাৰ পইচা
মাষ্টৰ হৈ পেলাই আকৌ হেৰি মা মাষ্টৰ হৈ পেলাই আকৌ, এক জানুৱাৰীত পাৰিলে আকৌ সি মানুহৰ সন্মুখতো তই ভক আহি পেলাই ভাল লাগিব দেখি।
সেইটোৱেতো কথা, সেইটোৱেতো কথা। তোমাৰ যি
হয় বোলে মাষ্টৰ বোলে চুঁচৰি যায় বোলে। এক জানুৱাৰী বুলি।
সিহঁতৰ ঘৰত মানে তোমাৰ মুছলিম মানুহ এটা থাকিব আহিছে, তোমাৰ ইয়াতে। অটো চলাব পৰা, তাৰ লগত খোব মিলিছে দুইটা। সন্ধিয়া হ'লে দুইটা ওলাই যায়।
হয় নেকি? বাহ!
অ, পাই আছো, তোমাৰ সি আমাক সি আমাক আকৌ ঘৰলৈ তোমাৰ এ চব কৰি পেলাই আহে দেই।
অ- অ।
এইটো কয় বোলে এইচোন দে- দে- দে এনেকা কয়।
উম- উম।
তাৰপিছত আৰু মই কওঁ বোলো, মই কওঁ মোৰ তাত নাই নহয় কৈছে বোলে। এই দেচোন। ন, দে- দে- দে ৰাতি খেনে ৰাতি এ তোমাৰ চাৰে দহটা, এঘাৰটা মানত আহিব।
অ- অ।
আহি পেলাই সেয়া কয়হি, এই তাৰমানে তোমাৰ ঘৰলৈ যাব ভয়- ভয় কৰে যে ঘৰলৈ যাবলৈ।
অ, কি ভয়
ঘৰৰ আকৌ কি ফাঁকি মাৰে, আহে মাকে কয় বোলে এই এইটো আৰু সৰু বমতৰ ঘৰত বোলে, এ পঢ়িব যাওঁ নে কিবা কৰিব যাওঁ।
তাকো- তাকতো মাকহেতে বহুত ভাল বুলি ভাবে। একে
বা তোমাক খলাগিবই নোৱাৰি। এই
তাৰ সমমান বোলোকে ভাল বা ত, তাৰমান বোলে গাওঁত বোলে, ভাল পোৱালী কোনোৱেই নাই।
নাই এতিয়া- এতিয়া আকৌ সেইটো কথা উল্টা হৈ গ'ল একেবাৰেতে।
কি এতিয়া?
এতিয়া তোমাৰ গোতেই গাঁওৰ মানুহে জানে ন, সি কেনেকুৱা।
অ' এ, এতিয়া কি পূৰা এতিয়া কি এই- এই গাঁৱত চ-চবেই গম পালে ন, কথাবিলাক?
এতিয়া সি এতিয়া ধৰি লোৱা গাঁৱৰ এ কিবা অ' কিবা-কিবি পাতি লেওঁ সি নাহে নহয়, ইমানকে ওলাই নাহে তো। নাহে, নাহে তোমাৰ একে এই এপাকত আহিব আহি পেলাই আকৌ ডাইৰেক্ট গুচি যাব। তেনেকুৱা মানে, সি লাজ পাবল আকৌ মোক অ' মোক কয়, এই গাঁৱৰ মানুহে কি কৰি থাকিবনো। গাঁৱৰ মানুহেতো এনেকৈ কিবা দেখিলে আৰু কথা পাৰে ক'বলে। সিহঁতৰ লগতে নহ'ব নহয়, মোৰ নিজৰ, নিজৰ লগতে কথা বোলে।
সি, সি মদ খাই বোলে সি মদ সি মদ খাই পেলাই চুঁচৰি ফুৰিলে এতিয়া কোনো গাওঁ মানুহে সেইবিলাক কথা আলোচনা নকৰিব নে?
সিটো সি বুজা নাই ন, সি সেইটোয়ে বুজা নাই, সি ভাবি আছে আওঁ যে নাই মইয় ভাল নহয় হৈ যাব, গাঁওৰ মানুহে যি কওঁক
উম, সেইটয়ে অ' এ তাৰ মানে এই মেট্ৰিকৰ হায়াৰ ছেণ্ডাৰী ৰিজাল্টটো ভাল হৈ গ'ল যে সি মানে কিবা উপ উপৰ উঠি যোৱা নিচিনাই কৰিল।
হে
ত'চাবিচোন লক্ষ্য কৰিবি।
অ',
যোনটো আ, টেন এংকলকে আহে সিহঁত বহাই, লগত মানে জ্যোতিকো বহাই দিছিলে সেই তেতিয়া মানে একে সিন্তে মিলাই পেলাই পূৰা লিখিছে।
অ' খেলখন মানে তেনেকুৱাহে মানে লাষ্টত।
তেনেকুৱাহে, তেনেকুৱাহে আৰু মই মানে তোমাক লগ পালেওঁ ধুনীয়াকৈ ক'ম মানে একে, বহুত ধুনীয়াকৈ বেলেগ, বেলেগ মোৰোতো এক ছেইম কিন্তু মানে, অকমান মোৰ আৰু কষ্ট হ'ল।
অ'সিন্ত, সিন্ত ৰিজাল্ট মানে সেইবিলাক কৰিয়ে ভাল হ'ল মানে।
সেইবিলাক কৰি আকৌ শংকৰদেৱতো মানে চব এতিয়াটো